হেল্ল' অ কি কৰিছা
মই শুই আছো তুমি।
মই এনেই আছো
অ বাকী আহ খবৰ চবৰ কোৱা
খবৰ ভালেই তোমাৰ।
উম ভালেই আৰু।
বাকী ভাত খালা?
হা
ভাত খালা
ভাত খালো খালা নাই
মই খালো
অ বাকী ইমান দিনৰ পাছত মনত পৰিলে যে?
অ তাকে বোলো আজি নাম্বাৰ বোৰ চাই থাকোতে তোমাৰ নাম্বাৰটো দেখিলো হয় সেইকাৰণে বলো ফোন ফোন এটাকে কৰোচোন বুলি খবৰ লওঁ।
অ মোৰ নম্বৰটো আছিলে তোমাৰ লগত। তাকে কেতিয়াবা ভাব ভাবোঁ ফোন কৰোঁ বুলি আকৌ ভাবোঁ এ বিজি আছে চাগে নকৰোঁ কামত থকা মানুহ আৰু তুমিও ইফালে বিজি থাকা।
অ তাকে বোৰল তেনেকুৱাতক বিজি নাথাকো বাৰু
আহঁ
মোৰ মানে সেই কিছুমানে বিজি থাকে বুলি যে বহুতে ফোনেই নামাৰে কোনো হু আচলতে ইমানো নাথাকক আৰু এ এটো দিনটো বহি থকাহে হয়
উম
উম।
আৰু মাহঁতৰ ভাল?
অ ভাল
অহঁ
তোমাৰো ভাল।
উম ভালেই
বাকী এতিয়া কি কৰি আছা?
মই এতিয়া নাৰছিং পঢ়ি আছো।
নাৰ্চিং।
উম পঢ়ি আছো আৰু আৰু আছেই তোমাৰ ছমাহ মান আছে আৰু।
ছলান
উম
তাৰপিছত আকৌ মানে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব চাগে?
উম কৰিব লাগিব।
তাৰপিছত এক্জাম দিয়া চাকৰি নেকি?
নাই না চাকৰি লগে লগে ক'ত
মই মানে এই পুলিচৰ ইণ্টাৰভিউ কাৰণে চলাই আছো আৰু প্ৰিপেচন
অ ঠিকেই।
কি হয় পা ছতহে দেখা যাব। পাৰো নে নোৱাৰো।
পাৰিবা
উম হম
বাকী সেইফালে বতৰ কেনেকুৱা এতিয়া?
বতৰটোতো বহুত গৰম এতিয়াতো বৰষুণে দিবগে নেকি ৰাতি মানে।
উম এফালে একেই ইমান ডাঙৰ ৰ'দ নহয় ওলাব নোৱাৰি
উলাব নোৱাৰি অ
উম
বাকী ঘৰত গৈছিলা নাই
ঘৰত যে যোৱা হোৱাই নাই দেই ঘৰত যোৱা হয় নাই মানে হেৰি টাইমো নাপাওঁ ন সেই কাৰণে
অ অ পিছে ফুৰিব যাবা নাই এবাৰ
ফুৰিবলে ক'ত যোৱা হয় জানো তুমি যাবা নেকি কৰ'বাত?
তাকে ভাবি থৈছো যাম বুলি।
অঁ কত যাবা?
গলে ওচৰলে যাম অৰুণাচল ফালে
অ অৰুণাচল কোনটো জেগা যাবা?
অৰুণাচল এইফালে নতুন নতুন ৰিজতবিলাক ওলাইছে নহয়। যে আকৌ নতুনকে ওলাইছে বোলে। তেনেকুৱা এখন ৰিজৰ্টতে যাম আৰু। উম গৰমত আকৌ এই জুলাই মাহটোতো গোটেই অসমৰ মানুহবলাক অৰুণাচললৈ গুচি যায় নহয়
অ বহুত থাকে অ দেওবানী ন যাবলৈ বেয়া এবাৰ গৈছিলো পুৰা ইমান মানুহ ভিৰ নহয়।
অ। যাওঁতে চাগে তিনি ঘণ্টা চাৰি ঘণ্টা লাগি থাকে। দুই এক ডেৰ ঘণ্টাৰ ৰাস্তা
আহ।
উম
এবাৰ গলে ক'ত যাবা অৰুণাচল। আহ সেইফালে যাবা ন অ
উম
মই এবাৰ ক'ত যাওঁ যাম আৰু।
অ গলে কবা যাম একেলগে যাম
ঠিক আছে উম
অও
লগৰবোৰ কব লাগিব কোন কোন ওলায়। এতিয়া
তোমালোকৰ, বাকী তোমালোকৰ ঘৰত কোন কোন আছিলে কৈছিলা?
ঘৰত মা, পাপা, ভণ্টি দুজনী, ভাইটি এটা আইতা
আহ।
পাহৰিয়ে গলা নেকি?
না ভন্টি আছে বুলি মনত আছে বাকী পাহৰি গৈছিলো আকৌ
অহ
উম! আৰু এবছৰ মূৰতে ফোন মাৰিছো নেকি বুলি কব পাৰি। এবছৰ বেছি, অ। সেইটোট।
আৰু এতিয়া ক'ত আছা তুমি?
মই তিনচুকীয়াতে আছো।
অ আত্চ্ছা
বাকী তোমাৰ নতুন কামটো কৰি কেনেকুৱা লাগিছে।
উম ভালেই লাগিছে দেই।
অ বৰিং টাইপো তেনেকুৱা লগা নাই?
ন নাই ভাল লাগিছে, কৰি কিনে ভাল লাগে কিবা এটা। আৰু হেৰি তুমি কেতিয়া যাবা ঘৰলে?
মই আৰু দুমাহ মান পাছতহে যাম চাগে ঘৰত।
অ।
এই গৰমত যাবই নোৱাৰি নহয়।
তাকে তোমাৰ লগত সেইফালে মোৰ লগৰ এজনী আছিলে তোমাক চিনি পাও কৈছিলে।
লগৰ আৰু কি নাম আক
ময়ূৰি।
ময়ূৰী গোহাঁই নেকি?
উম! গোহাঁই।
চাপৰ কেনে।
অ।
অ
সুধিছিলো অ আহ কৈছিলে চিনি পাই বুলি তাইও
অ। তাই সেই সৰুতে দেখা বুলি ক'ব লাগিব এতিয়া ডাঙৰ হৈ পিনে দেখাই নাই।
অ তাই হেৰি বৰগোইত থাকে ক
অ অ পঢ়ি আছে চাগে।
হোম হো
পঢ়ি আছা নেকি বাৰু?
অ এ তাই এতিয়া খতম হ'ল।
আহ বহুত সৰু হৈ মোত কৈ সেইকাৰণে কেতিয়াবা কেতিয়াবা সেই কলেজ চিনিয়ে নাপাওঁ।
অ
উম।
কৈছিলো মানে ফালে লগৰ এটা আছিলে এতিয়া গৈছিলো বুলি কৈছিলো সিহঁতৰ ঘৰৰ ফালে।
অ অ। মই সেই তাইক এল পি স্কুলত থাকোঁতেই দেখা তই যেতিয়া এল পি স্কুলত আহিছিলি তেতিয়া মই ওলাইছিলো।
অ
সেইকাৰণে মানে বাৰু চিনি নাপাও কেনেবাকে।
আৰু তোমালোকৰ তাৰ পৰা ত অলপ দূৰ আছে হয় নাই?
অ দূৰ তাৰ পৰা। দূৰ মানে, ডেৰ কিলোমিটাৰ মান হ'ব আৰু।
তাই কৈছিলে দলংখন পাবগে নালাগে বুলি কৈছিলে আমাৰ ঘৰটো।
অ।
তোমালোকৰতো দলংখনতো পাৰ হৈ যায় ন'?
অ', দলং পাৰ হৈয়ে আকৌ স্কুলখনো পাৰ হব লাগে। উম।
কিদি খালা আজি?
ভাত আজি মাংস আছিলে। বইলা অলপ আানি বনাইছোঁ। অকলেহে।
অ'। উম ঠিকেই।
কিবা কবা আৰু, উপায় নাই।
ভালেই অকলে।
তোমাৰ এনাই কি কৰিছে?
এনাই নাই। দোকানলৈ গ'ল।
অ'। সেইদিনা আলহী গৈছিলে বোলে, তোমালোকৰ ঘৰত?
হঁ - হঁ, অ' - অ'। আহিছিলে।
অ', কৈছিলে আক'। গৈছিলে বুলি। উম। মই তাকে ভাবিছোঁ অ' সঁচাই গ'ল নেকি কি বুলি।
অ' হঁ-হঁ।
তাৰপাছত কৈছে অ' মাইকিটোৱে সুধি গৈছোঁ।
বহিলে অলপ দেৰি দেই। অ' কোৱা?
দুদিন হ'ল নহয়। যোৱাই নাই, জানা নাই?
হা - হা?
দুদিন হৈ গ'ল, যোৱাই নাই।
কোনে?
মানে সেই আলহীজন আকৌ।
মানে ক'লৈ যোৱা নাই?
এই আমাৰ জেগাত।
হয় নেকি?
অ'।
অ' হঁ-হঁ-। কেলে যোৱা নাই আক'?
মই তাকে বুলিছোঁ।
হঁ-হঁ-হঁ।
হঁ - হঁ। কি বা হ'ল বেমাৰ- বেমাৰ হৈছে চাগে।
কি কৈছা?
বেমাৰ হৈছে চাগে। অহা নাই।
অ' হ'ব পাৰে।
মানুহবিলাকৰ এইকেইদিন বেমাৰ আছে নহয়।
তাকে বহুত মানুহৰ বেমাৰ- বেমাৰ হৈ আছে। সেইটোৰ পাছত সেইটো, সেইটোৰ পাছত সেইটো
অ'।
মোৰো হৈয়ে থাকে মাজে - মাজে।
অ'। মোৰোতো বেমাৰ শেষে হোৱা নাই মোৰ। ৰাতি হলে বেমাৰ হয়।
মানে এনেই অ জ্বৰ চৰ
অ জ্বৰ বেছিকে হৈছে।
মোৰ এই বতৰটোৰ কাৰণে ক।
অ অ আমাৰ তিনিচুকীয়াতে দেখিছা নাই কেতিয়াবা ৰ'দ দি থাকিলে মানে আক ঘপককে বৰষুণ দি দিয়ে।
অঁ বতৰৰ কথা ধৰিব নোৱাৰি।
অ আমাৰ তিনচুকীয়াতে এনেকুৱা চাগে।
তাকে
উম বাকী এইবাৰ বিহু ক'ত ক'ত চালা?
বিহু যে বাৰ তেনেকে চোৱা নহলেই দেই অকল তোমাৰ চাবোৱাতে যে চালো আৰু।
অ চাবোৱাত আছিলাগে নেকি?
উম চাবুৱাত আছিলো তেতিয়া।
অ
তাতে ৰুমত আছিলো যে।
অ অ।
চালোঁগৈ আৰু এইফালে চোৱা নহ'লেই।
অহ
তুমি ক'ত ক'ত চালা?
মই তিনিচুকীয়াত এখনেই চালোঁ আৰু বৰগুৰি।
অ বৰগুৰিত চালাগে।
অহ বৰগুৰিত মানে কৰ্টটিনীয়ালিত চালোঁ।
অ অ অ তাত ভাল লাগে ত চাবলে।
অ কোনোবা কোনোবা আহিছিলে নহয় কুচুম কৈলাচ, নীলাভনীটা। আৰু নামেই নাজানো দেই। উম নতুন নতুন ছিংগাৰ।
হ'লেও তাত কিবা এটা ভাল লাগে কৰ্ট তিনিআলিত।
অ ভাল লাগে কিন্তু বৰষুণ দিছিলে নহয় বহুত জোৰকৈ। কেনেকে মানুহবোৰ তিতি তিতি চালে।
অ তই ভিডিঅ' পাইছিলো নহয়।
ভালে লাগিলে বাৰু বেয়া নালাগিলে।